হেল্ল' ভালে তোমাৰ
আছো আছো তোম বাকী চব ঠিকে আছে আচ্ছা বাকী কলেজ চলেজ চব ঠিকে আছে
অ অ চলি আছে একজাম চেচ হল
অ এক্সজাম চেচ হল কেনেকুৱা গ'ল তোমাৰ এক্সজাম
ভালে গল ঠিকে গল ঠিক থাক হল এতিয়া এডমিশ্যন কাৰণে ভাবো আৰু কি কৰিম
অ অ মইয়ো তাকে ভাবি আছো এতিয়া মইয়ো এক্সজাম হৈ গ'ল
অ
আচ্ছা এনে তোমাৰ মানে কি মানে ফিউচাৰ কেনেকুৱা কি
ফিউচাৰ মানে চাওঁ আৰু এতিয়া যদি জব চব পাওঁ জবৰ মাথা মাৰিম ট্টায়া কৰিম বাইদেউ তোমাক মই কথা এটা সুধো তোমালোকৰ এক্সজাম কিমান মাৰ্কচৰ হৈছিলে
মোৰ এক্সাজামটো এইটো ছেভেন্টি মাৰ্কচৰ থিয়ৰী আৰু থাৰ্টি মাৰ্কচৰ প্ৰেক্টিকেল
এই আমাৰ নতুন মানে অ শিক্ষা, নীতিতো অহাৰ পিছত মানে এডুকেচন, পলিচি ত পিছত আমাৰ জুনিয়ৰ বিলাকৰ ফিফটি মাৰ্কচৰ হল জানানে।
ফিফটি মাৰ্কচৰ থিয়ৰী আৰু ফিফটি প্ৰেক্টিকেল।
পেকতিকেল অ
অ আচ্ছা এ বি মানে মান মই কি ভাবো জানা মানে মই যিহেতু চাইন্স, ষ্টিমৰ পৰা বিলং কৰো। মানে আমাৰ কি হয় আ চাইন্স। চাইন্স বুলি নকওঁ গোটেই চবতে যিয়ে নহওক কিয় বাট কি হয় মানে স্কুল বা টিচাৰ্চবোৰে ন থিয়ৰীৰ ওপৰত বেছি মানে কনচেনট্ৰেট কৰে। আৰু প্ৰেক্টিকেলত ইমান ধ্যানে নিদিয়ে মানে যোনবোৰ প্ৰেক্টিকেলো কৰাব লাগে সেইখিনিও থিয়ৰিতে কৰাই থৈ দিয়ে এণ্ড দেন কি হয়। প্ৰেক্টিকেল কৰালে ষ্টুডেন্টবোৰৰ আমাৰে ইয়াত বেছিকে মনত থাকে ন বস্তুবোৰ।
উম'
বিকজ তুমি সেইটো বস্তু দেখিছা নিজে কৰিছা নিজে ট্ৰাই কৰিছা তাত তে যদি কিবা ভুলো হৈছে দেন তুমি আৰু মানে এইটো মনত থাকি যায় ন আচ্ছা মই সেই তেতিয়া মই এনেকে কৰোতে এইটো ভুল হৈছিলে ত' লিখিবলৈ ইজি ইজি হয় মনত ৰাখিবলৈও ইজি হয় ইন ফিউচাৰ থিক আছে বাট যেতিয়া থিয়ৰি। পঢ়া যায় বুকত, যি আছে সেইখিনিকে ৰোড লাৰ্ণিং কৰা মুখষ্ট কৰি কেনে সেইখিনিকে চপাই দিয়া কিবা যদি তাতে ভুলো আছে গমো নাপাওঁ আমি। ত' সেনেকুৱা হৈ যায় ন কথাটো তেতিয়া আৰু থিয়ৰীবোৰত আমি ভিজুৱেলাইজ, কৰিব নোৱাৰোঁ ইমেজিন কৰিব নোৱাৰোঁ বাট প্ৰেক্টিকেল হ'লে কি হয় আমাৰ চকুৰ আগত ভিজুৱেলাইজ হৈ যায় ন ত তেতিয়া বস্তু বোৰ বেছি মনত থাকে। বা বেছি আণ্ডাৰষ্টেণ্ডিং লেভেলটো বেছি হৈ যায় তেতিয়া ত মই ভাবো যে প্ৰেক্টিকেলটো অলপ মানে বেছিকে ধ্যান দিব লাগে প্ৰেক ক্টিকেল বেছিকে কৰাব লাগে সব বস্তু মানে প্ৰেক্টিকেল দি যদি বুজাব যায় যে যদি একজাম্পল দি কেনে বুজুৱাত চে যদি বেছি যদি লাইক প্ৰেক্টিকেলি বুজাই ডেন। ষ্টুডেন্টবোৰৰ কাৰণে বেছি হেল্প হয় ন বস্তুবোৰ।
অ সেইটো হয় বাৰু কিন্তু এতিয়া তোমাৰ থিয়ৰিটো নুবুজিলেওটো কথাটো পিছলৈ এয়া হ'ব ন যদি প্ৰেক ক্টিকেলি কৰি থাকে যদি বেচিছটোৱে বুজি নাপায়।
হা, সেইটো হয়, বাট মানে, থিয়ৰিটো লাগিব। মই নালাগা বুলি কোৱা নাই, থিয়ৰিতটো একেবাৰে নাইকিয়া কৰি দিব নালাগে বাট প্ৰেক্টিকেলতো সিমানে ধ্যান দিব লাগে। ইমান থিয়ৰিত দিয়ে, মানে কিছুমানত কি হয়, ন? তোমাৰ যোনবোৰ ধৰা প্ৰেক্টিকেল বস্তু হয়, সেইবোৰো থিয়ৰতে বুজাই। থৈ দিয়ে, বিকজ প্ৰেক্টিকেল কৰিব। ইকুইপমেনছ নাথাকে বা কিবা নাথাকে, সেনেকুৱা টাইপৰ হয় আৰু যোন।
কিন্তু এইখন আহি অকলমান প্ৰেক্টিকেল বুলিয়ে নকওঁ, কিন্তু আজিকালি ভাল হৈছে যে কি মানে আমাৰ ধৰা এতিয়া ৱৰ্কিং, স্কিলটো নাই, এতিয়া সৰু সৰু বাচ্ছা যোনখিনি। সোমাইছে, সিহঁতক ক্ৰিয়েটিভ ৰাইটিং বা ছিংগিং, ডান্সিং, এইবিলাকত বেছি স্কপ দিছে, মানে, এইবিলাক থ্ৰু দিযে। এতিয়া মানে, অকল পঢ়িলেই মানে চব নহয়, এতিয়া। এক্সট্ৰা কাৰিকুলামতো কৰিব লাগে, ত', সেইটো ভাল কৰিছে মানে, আমাৰ টাইমত হ'ব লাগি। আমি বেছি স্কপ পালো হয় তেতিয়া।
সেয়া একজেক্টলি, সেইটোতো হয় বাৰু। মানে যোনবিলাক এক্টিভিটি হয়, সেইবোৰত এতিয়া ধ্যান। যিহেতু যোনটো আগৰ পৰাই দিব লাগিছিলে, হয়তো সেইটো তেতিয়া দিয়া নাছিলে। সেইটো দিব লাগে, সেইটো নিদিয়া নহয়, কাৰণ ক কাৰুকুলৰ এক্টিভিটি বহুত ইম্পৰ্টেণ্ট হয়। বহুত ইম্পৰ্টেণ্ট হয়, মানে মাইণ্ড টো ৰিফ্ৰেছ কৰি ৰাখে বা সব ক্ষেত্ৰতে ভাল হয় আৰু।
উম, আৰু তো কিছুমান জেগাত এনেকুৱা দেখিছোঁ। মানে, লাৰ্ণিং প্লাছ আৰ্ণিং এনেকুৱা বস্তুও মই শুনিছোঁ, য'ত মানে, মানে, যোনে পঢ়ে আৰু সি মানে ইনকামো কৰে।
ইনকামো কৰে, অ', এইটো বহুত ভাল অপচন হয় একচুৱেলি কাৰণ তেতিয়া নিজৰে যোনটো বেচিক নিডছ হয়, সেইখিনিৰ কাৰণেও আৰ্নিংটো ওলাই যায় ন! আৰু সেইটোত থাকিব লাগে, মোৰ মতেতো সেইটো বহুত ভাল পলিচি হয়, লাইক বহুত মানে বহুত ইউজফুল হয় এইটো বস্তু, তেতিয়া সৰুৰ পৰা শিকেও, কেনেকে আৰ্ণ কৰে। বা শিকেও, পঢ়িও আছে, শিকি মানে, কৰিও আছে।
উম'
মানে বহুত ভাল হয় এইটো একচুৱেলি, ষ্টুডেন্টছৰ কাৰণে বহুত হেল্প হয়, ইন ফিউচাৰ।
আৰু এতিয়া এতিয়া এনেকুৱা গৈছে যে কি, মে মানে মেৰিট বেচো নহয়, আজিকালি কম্পিটিচ্যনটো নোহোৱা হৈ গৈছে। কাৰণ তুমি যিমানে যি নকৰা তুমি এন্ট্ৰেন্ঞ্চ দিবই লাগিব, য'ত যতেই নোযোৱা তুমি এনট্ৰেঞ্চ দিব লাগিব। চ' আগত যেনেকে হৈছিলে, অমুকে নব্বৈ পাৰ্চেন্ট পাইছিল। যে অমুকে আশী পাৰ্চেট পাইছে, সেই বস্তুটো নাই আৰু আমি ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, সেইবিলাক নাই এতিয়া।
উম' উম' সেইটোতো হয়েই, এণ্ড কিছু বহুত, বহুত ফালেদি মানে, বহুত ভাল, ভাল বস্তু আহিছে, এতিয়া যোনটো আমি নাপালোঁ। বা আমি পোৱা নাই। বা এতিয়া যেনেকে, এইটো ফিফটি প্ৰেক্টিকেল আৰু ফিফটি থিয়ৰী কৰি দিছে ন! সেইটো ক'ব গ'লে, একফালৰ পৰা দুইটাতে ইকুৱেলি ৰাখে। ছে, তেতিয়া থিয়ৰিটোও আহি গ'ল, প্ৰেক্টিকেলটোও আহি গ'ল, মইতো সেনেকে ভাবোঁ যে, লাইক প্ৰেক্টিকেলটো লাগে, লাইফত বহুত ইম্পৰ্টেণ্ট হয়, তেতিয়া আমি মানে কি হয় যেতিয়া কিবা এটা বস্তু আহে, তেতিয়া আমি কেনেকে এইটো এপ্লাই কৰিব পাৰোঁ, যোনটো পঢ়িছে, অকল পঢ়িলেতো নহয় ন যে আচ্ছা, যি পঢ়ি আছোঁ, সেইটোৱে হৈ যাব। সেইটো নহয় ন, এপ্লাইটো কৰিব জানিব লাগিব, এতিয়া ৰেপ্রেজেণ্টেচনটো লাগিব। অ'। কেনেকে সেইটো কেনেকে এপ্লাই কৰোঁ, ৰিয়েল লাইফত কেনেকে এপ্লাই কৰোঁ, আল্টিমেটলি সেইটো কাৰণে টো নলেজ হয় ন! সেই সেইটোকে নলেজ বুলি কয়, যোনটো ৰিয়েল লাইফত আমি এপ্লাই কৰিব পাৰোঁ। ৰাইট, ত' সেইটো বহুত ইম্পৰ্টেন্ট হৈ যায় তেতিয়া। আৰু বাকী ক' কাৰিকুলাৰ এক্টিভিটিজ বা এইবোৰতো বহুত ইম্পৰ্টেন্ট হয় আৰু আজিকালি সেইবোৰ স্কপ দিছে, এইটো বহুত ভাল।
লাইক বহুত এইটো সেইটো বহুত হেল্প কৰে।
আৰু কিছুমান মই এতিয়া এনেকুৱা শুনিছোঁ কিছুমান যোনবিলাকে ধৰা অলপ অ' উইক হয় মানে থিয়ৰৰি বা এইবিলাক লিখাত এক্সামত উইক হয় ত সিহঁতে তোমাক কি হয় এই যোনবোৰ প্ৰেক্টিকেল প্ৰেছ, এক্সাম বিলাক সেইবিলাকত ভাল মাৰ্কচ গেইন কৰিব পাৰে সিহঁতে।
অ' সেইটো, সেইটো, সেইটো হয়।
থাকি নাযায় তেতিয়া
থাকি নাযায় তেতিয়া অ' তেতিয়া মানে মাৰ্কটো স্কৰ কৰোঁতেও ভাল হয় সিহঁতৰ কাৰণে আৰু মই আজিকালি এইটো এইটো নতুনকৈ এটা ওলাইছে ন যে চি বি এছ ই যে লাইক আফটাৰ টেন্থ এতিয়া মানে যিকোনো কম্বিনেশ্যন অফ চ-চাবজেক্ট ল'ব পাৰিমে যিকোনো মানে সেইটো নহয় বাত লাইক আগতে আমাৰ দিনত আছিলে যে কি অ' লাইক অকল অ' যোন কেইটাই চাইন্স ষ্টিম ন' সিহঁতক কাৰণে ফিজিক্স, কেমেষ্ট্ৰ, মেথছত, বায়ো সেইটো, এতিয়া মানে বহুত ওলাইছে বেলেগ বেলেগ যেনেকে চাইকলজি ল'ব পাৰে বা ইকনমিক্সো ল'ব পাৰে চাইন্সে। কম্পিটিচন কৰি দিছে, ত' সেইটো হ'লে কি হয় তেতিয়া এটা ষ্টুডেন্ট যোনকেইটা চাবজেক্টত ভাল হয়, সেইকেইটা চাবজেক্ট নিজে চুজ কৰি ল'ব পাৰে।
অ'।
ৰাডাৰ ডেণ্ড, ৰেডাৰ ডেণ্ড গিভিং জাষ্ট টু অৰ থ্ৰী ছাব্জেকটছ।
এতিয়া মানে ভাল হৈছে আৰু তুমি এতিয়া তোমাৰ নিজৰ স্কিল আৰু নিজৰ সেইখিনি জ্ঞানটো বাঢ়ে আৰু তুমি এতিয়া তোমাৰ যোনটো মনেদি তোমাৰ ইচ্ছা সেইটো তুমি ল'ব পাৰা এতিয়া ধৰ তোমাৰ তুমি ধৰা আৰ্টছৰ তুমি ধৰা যিকোনো কিবা এটা ছাব্জেক পঢ়ি তুমি চাইন্স হ'লেও তুমি ধৰা জিঅগ্ৰাফী পঢ়ি ভাল পোৱা বা তুমি পৰি ভাল পোৱা তুমি ল'ব পাৰা তুমি যে নিজৰ নলেজো পালা।
অ' এক্সেক্টলি নিজৰ আৰু আজিকালি টেন বা টুৱেলভতটো এটা এক্সাম উওলাই দিছে ন' যোনটো অ' মানে যোনটো এক্সাম দিলে মানে এটা কনফিডেন গ্ৰীন হয়, ইন ফিউাৰ টাইপ, নাইন আৰু ছিক্সত হয় মষ্ট প্ৰবেবলি সেইটো এক্সামটো। চ' সেইটো এক্সামে বহুত হেল্প কৰে ল'ৰা ছোৱালীবোৰক সৰুৰ পৰাই ৰেডি কৰাই মানে তাকি ইন ফিউচাৰ যাই কিনে পতকে ভয় খাই নাযায় বা কিবা হৈ নহয় নাযায় আজিকালি পেৰেণ্টছৰ প্ৰেছাৰত ল'ৰা ছোৱালীবোৰ বহুত নাৰ্ভাচ হৈ যায় ন' যে বৰ্ডছত যদি ভাল ৰিজাল্ট নকৰো কি হ'ব কি নহ'ব সেইবোৰৰ কাৰণে। ত' সেইটো এটা ভাল বহুত ভাল অ' মানে ষ্টেপ হয় আৰু। ক'ব গ'লে।
মানে ইয়াৰে একো তুমি বেয়া চাইড দেখা নাই তাৰ মানে।
নাই নাই মোৰ নাই নাই মোৰ আ-আছে কিছুমান বস্তু ঠিক কৰিব লাগে যেনেকে অ' আৰু অলপ যদি অ' স্কুলত যদি আৰু অলপ ভালকে যদি প্ৰেক্টিকেল যোনটো প্ৰেক্টিকেলটোক ইমান ধ্যান নিদিয়ে, সেইটো যদি অলপ যদি ধ্যান দিয়া কৰাই। তেনেহ'লেতো বহুতেই ভাল।
উম, কিন্তু মই এটা বস্তু দেখিছোঁ যোনটো বস্তু ধৰা তোমাৰ এতিয়া যদি কিছুমানে প্ৰেক্টিকেলত বেয়া কৰে তেন্তে তাক গোটেই পেপাৰখনতে বেয়া হৈ যায় বা থিয়ৰিত যদি বেয়া কৰে তেতিয়া গোটেইখনতে বেয়া হৈ যায় ত' সেইটো এটা উইক পইণ্ট হৈ আছে ক'ৰবাত।
অ' সেইটো এটা আছে, হম, হম, সেইটো ঠিক কৰিব পাৰে, সেইটো নিশ্চয় ঠিক কৰিব পাৰে সেইটো এনেকুৱা কৰি দিব নালাগে যে কম্পালচৰি নহয় যে দুটা পেপাৰতে ঠিক কৰিব লাগিব বা অ' যদি এটা পেপাৰত যদি মানে কম্বাইন কৰি দিব লাগে ন' যে আচ্ছা এইটো পেপাৰত ইমান এটা মিনিমাম এটা মাৰ্ক ধৰি দিব লাগে আৰু এইটো পেপাৰ ইমান এটা মিনিমাম মাস্ক ধৰি দিব লাগে।
উম, কাৰণ আমাৰ আমি যেতিয়া চেভেনটি থাৰ্টি বা চেভেনটি এ দিছিলোঁ, তেতিয়া আমাৰ মেমহঁতে, প্ৰেক্টিকেলত বেয়া হ'লেও মেমহঁতে কৰি দিব পাৰে। চেভেনটি মাস্কৰ পেপাৰখনত বাৰু আমি ফেইল হ'লে বাৰু ৰখাই দিয়ে আমাক বা বেয়া মাৰ্কচে দি দিয়ে, কিন্তু এতিয়া তোমাৰ ফিফটি ফিফটি হৈ যায়, এতিয়া কত মিলাব কেনেকে মিলাব? লৰা ছোৱালি এতিয়া অলপ বেছিয়ে প্ৰেচাৰ পৰি যায় ন, মানে সেইবিলাক মোৰ মোৰ যোনখি খিনি পিছৰ এয়া জুনিয়ৰ বিলাক বা সৰু বিলাক মোৰ সিহঁতে মোক কয় তাৰ মানে। যে এনেকুৱা প্ৰব্লেম ফেচ কৰি আছো দাদা। মই কৈছোঁ সেই কি কৰিবা এতিয়াতো এইটো চবে কব লাগিব তোমালোকে?
অঁ এইটো এইটো এইটো উপায় নাই, এইটো কৰিব লাগিব এতিয়া আৰু। যোনটো কৰি দিছে তো এতিয়া, বাকী বাৰু চবৰে এটা ভাল চাইড থাকে, এটা বেয়া চাইড থাকে। এতিয়া ক'ব গ'লে কিছুমানৰ কাৰণে উম, কিছুমান কাৰণে উম উম। কিবা এটা কিছুমানৰ কাৰণে ভালো হয়, কিছুমানৰ কাৰণে বেয়াও হয়। টাইম লাগিব ক পা ফুৰিবলে হয়টো যত যত আৰু কিবা কিবি যিহেতু নতুন হয়, অলপ টাইম লাগিব ঠিক হবলৈ চব বস্তু, মানে আকৌ চেম ৰেগুলাৰ বেচিছত আহিবলে বস্তুবোৰ।
উম।
বাকী বাৰু কু কাৰিকলাৰ এক্টিভিটিক যে ধিয়ান দিছে, সেইটো বহুত ভাল কাম কৰিছে। বিকজ, আজিকালি ল'ৰা ছোৱালীবোৰে অকল মানে এনেকুৱা হৈছে, পেৰেন্টছৰো প্ৰেছাৰ যে অকল কিতাপে পঢ়।
নাই যোনখিনি নতুনকে গৈছে, সেইখিনিৰ কাৰণে ভাল হ'ব, কিন্তু যোনখিনি অলৰেডি পাচ কৰিছা, তোমালোক হ'ল বা যোনখিনি ওলাব এতিয়া সিহঁতৰ কাৰণে অলপ মান বস্তুতটো অলপ ডিফিকাল্ট হ'ব তাৰ মানে।
কেল হৈ যাব, বিকছ সেই খিনি আমি নাপালোঁ। খিনি এতিয়া পাই আছে, ত' চবৰে এতিয়া সেইটোৱে আৰু এতিয়া এটলিষ্ট ফিউচাৰ জেনেৰেশ্যনটোও ভাল হ'ব। আমিতো বাৰু সেইখিনি নাপালোৱে, আৰু অলপ কিবা কিবি যদি কৰিব পাৰে নতুন নতুনকে, ত' তিতিয়াটো বহুতে মানে আগবাঢ়িব আৰু ক'ব গলে।
বাৰু উম, ঠিক আছে দিয়া হ'ব দিয়া।